হেল্ল', অ' কোৱা? কি এ বহি আছো। তুমি কি কৰিছা?
মই তাত বৈ আছো।
তোমালোকৰ ঘৰত বৰ চিঞ বাখৰ হৈছে যে কেলে মানুহ ধেই আছে নি?
এই আমাৰ ঘৰত চব মানুহ ধেই আছে মানে আজি ডাঙৰ ছোৱালীতো আহিছে যে।
বাহেলৈ ওলাই দিয়াচোন তুমি বৰ চিয়ৰ বাখৰ হৈছে।
গাটো বেয়া যে।
অ-অ,
তাই হে শুই আছে।
বৰ তাইক মেৰামতি কৰিব লগগীয়া হৈছে নেকি জ্বৰৰ।
নকো জ্বৰ নহয় বি গেছ এই সপ্তাহ তাহতে ভাবিছে এই, পিঠি-চিঠি বিখাইছে তাৰ হৈছে তে কে পাৰ চাথৰ হৈছে বুলি ভাবিছে ভয় খাইছে মই বোলো নহয়। গেছে বেজি-চেজী
গেছে ধৰিছে চাগে গেছৰ ঔষদ আছে। গেছৰ ঔষধ অলপমান খাবলে দিয়াচোন আছে যদি।
অ দিওঁ তাকে।
ভাত খালে নাই এতিয়া?
ভাত কেইটামান খালে, খাই পেলাই সেই হৈ কথা পাতি আছ ফোনতে।
অহ, ফোনত কাৰ লগত পাতি আছে?
জানো পায় কালাৰ লগত পাতি আছে।
সৌ ছোৱালীয়ে কি কৈছে? খোৱা-বোৱা কৰিলোঁ।
লৰা খেলি আছে এই ওচ লৰা এটাৰ লগতে।
অঁ সৰু ছোৱালীয়ে কি কৈছে?
সৰু ছোৱালীয়ে কাটিং সেই কৰি আছে নাই কাপোৰ কাটি আছে।
অ তাই কাটিং শিকিছে নি?
অঁ কাপোৰবোৰ কাটি পেলাই নিব টিকেল আছে দিবগে লাগিব পৰীক্ষা ল'ব মানে।
অঁ অঁ
আঠশ টকা লৈছে অ' আঠশ টকা। টকা লৈছে আঠশ টকা, মানে এতিয়া সে এটা দিবওলগীয়া হৈছে আৰু পৰীক্ষাও দিব লাগিব এতিয়া। ফেল কৰিলে বেলেগে হ'ব আ
এইটোনো কি তাইৰ কিবা বেলেগৰ হেৰি নে কিনো?
এডুকেশচনৰ, এডুকেশচনৰ প্ৰেকটিকেল। ইয়াতে মানে আগৰ স্কুলে স্কুলে পঢ়োৱাবগে লাগে শিক্ষা হেৰিয় নহয় জানো
আজিকালি সেইবোৰ নাই মানে?
আজিকালি মানে এই এইবছৰহে দিছে এইবছৰহে তেলৰ দিছে
অহ
তেলৰটো হেৰি কৰিবৰ কাৰণে দিছে।
শিক্ষা এবা তেলৰ হ'ল।
অঁহ, সে মানে মেজৰ এডুকেশনত শিক মানে সেইটো এটা শিক্ষাহে।
অ অ
সেইটো এটা শিক্ষাই হে।
তাকেহে। তাৰ পা বাকী খবৰ ভাল আৰু তোমাৰ।
মোৰ ভাল ভাল ব ভাল দেই।
মানুহজন কলৈ গ'ল?
মানুহজন কাম কৰিবলৈ গ'ল, লৰাটো যোৱা পাৰিলে গৈছে, ছোৱালী দুজনী ঘৰতে আছে আছে নাতিটো আহিছে।
অ
এইবোৰ আৰু চবকে লৈ মেলি আছো আও।
তোমালোকৰ সেইফালে আম চাম ওলাই নে?
আম কেইটামান আছে আম কেইটামান হেয়ি খাবলে মানুহ নাই, এইবোৰ লগ ধাং নহলে বিলাক বস্তু খাই ভাল নালাগে ন
তাকে লগ কেইটামান মাতি পেলাই মোকো মাতাচোন মইও যাওঁ।
অ আহিব তেতিয়াহ'লে
তাকে এতিয়া ছোৱালীকে পঠিয়াই দিবা নে যাবলে নে? মই কিহত যাম এতিয়া, জানো টমটম মটম আহে যদি জিবা যাব পাৰিম আও। তাকে টম টমলে ফোন এটা কৰিব লাগিব সি আহিবলে। নহলে ইমানটোো খোজকাঢ়ি কেনেকে যাম গৈে পোৱালে পোৱালে তোমালোকে আম খাই আদায় গৈ বাগে মোক গৈ পোৱালে
আমাৰ একো মানুহ িয়ে থাকে খায়ে থাকে আৰু তেনেকুৱা নহয় জানো আহিব কাটিব কাব যাব আহিব কতিিব খাব যাব াব মোৰ সিতে খাবলে সময়ে নহয় নহয় অকলে খাই বেয়া পাও আৰুল মানুহবোৰ আহিলে ভাল পাওঁ চবে লগে ভাগে এচুকল খাব পাৰওঁ
সেই কৰিববা আকৌ তুমি পকা আমৰ গুপৰত দি দিয়া
এ টেঙাটো এনেও লগে ভাগে খোৱাহে অকলে খোৱা নহয় মন নাযায় অ হ'লেও িতলোতেনে মই ৰাতিপুৱাই খাওঁ আকৌ দুটা এটা খাই লওঁ তাৰ পাছতহে ভিতৰলে আনো
সেইটো তোমাৰ ইঞ্জিন টো ভাল ৰাতিপুৱাই যে টেঙাটো খোৱা
অ ৰাতিপুৱা মই আম কেইটা খাই লাম আৰু আমৰ দিনত মোৰ ৰাতিপুৱা আহা খ েই হৈ যায় আৰু
অ তোমাৰ পচলা তুমি খাইছানে
খ আছো খা আছো এ নতৰা ভৰিকেইটা খোজে কাঢ়িব নোৱাৰা হৈছিলো নহয়
আহ সেইকাৰণে সুধিছো তুমি সেইদিনা লগ পাতে সদিনা লগ পাতে কৈছ চিলা যে পচল কাৰালে ভৰি
অ মই ভৰি বছৰ ভাল পাই আছো অকমান আ আকৌ গধূলা গৰম পানীয়ে নিমখেদি ভৰিকেইটা ধোওঁ
উম
সেই বোৱা আৰু মেডিকেল নোযোৱাকে ঘৰতে কিছুমান ট্ৰিটমেন্ট কৰিলে উপশম হয় নহয়
তাকে মই বোলো তাকে সেইকাৰণে সুধিছো তোমাক মই বোলো পচলাই ময় খাওঁ নেকি বো ভ কৰা বি খাই আছ যে ল পচলা োকে আনি খাওচোন
খাবচোন ভাল পাব
াক
মই এনেই নাখাওৱে বচলা এই আগতে ভাল হৈ থাকো নে নাখাও এতিয়াই ভৰিবিখ হোৱা পা ধৰিলে এনেকে পচলা অকন খাই দিলে দেখোন খোন কিবা ভাল পোৱা ভাল পোৱা যেন লাগো একচোৱেলি সেইটো ঘৰুৱা খাদোবোৰ মানুহৰ ঔষধ শো জানে নাই
নোখোৱা হল যে মানুহবিলাকে আগতে সেইবোৰ খাই থাকে কাৰণে মানুহৰ বেমাৰো নাছিলে
অ আমাৰ এতিয়া ক চুধুৰ চধুৰু আমি বাৰিষা হ'লে নাখা পানী জেগা বুলি কিন্তু কচু ধুৰতো পানী এতিয়া খাব লাগে ঔ টেঙা কচুটোয়ে মচুমা কেইটামান দি আপুনি বনাবচোন ঘূুৰ ঘূৰিয়াকে
কিমান ধুনীয়া লাগে খাই ঔটেঙা কলি ঔটেঙাটো যে
অ পিচাল পিছাল নহ'ব সেইবোৰ বিজলোৱা
নহয় কলি ঔ টেঙাটো এতিয়া খাবই লাগে
কলিয়হৰ টেঙাটো বাৰু খাব লাগে কিন্তু হেৰি এ আমাৰ ঔটেঙাপ পৰা এ দেৰীখনে পাৰি লৈ গ'ল চাৰিটা মান আছিলে নহয় জকাই বাবলৈ আহি পেলাই লৈ গুছি গল পাই পেলা মইন দেখিলে
অ সেই হয় চা টেঙাটো তাতে দি দিব লাগে তাৰ পিছত ঘুটনি মাৰি দিব লাগে লাগে ন ফাঁ ফা হৈ যায় কিমান ধুনীয়া লাগে মই ঔটেঙা দালিত দি শুদ কে দালিত দি পিটিকা বনাই লওঁ বিজুলকীয়া অক সানি লওঁ আৰু
অ
কিমান মজা লাগে আৰু।
তাকে মোৰ বনাব লাগিব মজা লাগে যদি।
অ', আপুনি ঔটেঙাটো দালিৰ পৰা টুকিব টুকি লৈ পেলাই হেৰি কৰিবচোন এই পিটিকা কৰি পেলাই খাবচোন। ইমান ধুনীয়া লাগে হে নহয় এতিয়া টেঙা এতিয়া ইমান টেঙা নহয় নহয়।
বা তোমালোকে বাৰু টেঙা নোপোৱা মই আকৌ অকণমান টেঙাতে খাব নোৱাৰো যে।
অ', সেইটোৱে আকৌ আপোনাৰ ইঞ্জিনটো বৰ ভাল নহয় তেতিয়াহলে আমি ভাল পাওঁ।
মই ইমান টেঙা বস্তুটো ইমান তটা মানে চখ নালাগে আৰু
অ'।
তোমালোকৰ ঘৰলে আম খাবলৈ মানুহবোৰ আহিলেই নি বাৰু।
আহিবই হাপা এতিয়া মই সেই ফোন কৰাও নাই বাৰু এজনীমান আনক কৈছিলোঁ এইছো তাকে এতিয়াজন ফোন কৰি কৰি মানুহবোৰ মতিছে নে কি আহিব নেকি?
অহ।
মই হেৰি আকৌ এই ওচৰৰ মানুহ এঘৰলে আহিছো
অ', অ', ভাত খালা ভাত খাই গৈছা নে?
ভাততো এতিয়া নাই খোৱা মই এইবেলা নাখাওৱে। এইবেলা নাখাওেই ভাত মই পিছবেলা আগবেলা খাওঁ। আগবেলা খা আজৰি আও, পিছবেলা ইমান গুৰুত্ব নাথাকে।
মাছ, পুঠি ওলাইছে নে নাই ওলোৱা।
মাছ বি নাই অ', মাছ এইবিলাক এতিয়া পানী হৈছে হ'লেও আমাৰ লাঙি চাঙি পাতিব কে নাযায়।
আমাৰ ফালে আহিবানি মোৰ মোৰ জাকৈ দুখন আছে দুইজনী বাবলৈ যাম আহিবা নেকি আবেলি।
অ', বৌ মই জাকৈ নাবাও দেই এনেই সেই বিষয়ত মোৰ ৰক্ষা নাইকিয়া আৰু মই জাকৈ বাবলৈ হলে উঠিব নোৱাৰা হ'ম। মই আৰু উঠিব নোৱাৰা হ'ম ৰাম ৰাম মই সেই চব আৰু কৰিবই নোৱাৰো। মাছ ধৰে ভাত নাখাওঁ।
তাকে মই আজি যাম নেকি? কি মা, বতৰো ভাল লাগিছে দেখোন, যাবলৈ মন গৈছিলে আজি।
মোৰ আলহীও আহিছে খুৱাবলৈকে আকৌ। মই গৰৈ, চেঙেলী নাখাওঁ মোৰ বগা বগা মাছ লাগিব।
বগা মাছতটো এতিয়া বিচাৰি যাব লাগিব।
অ', মই মানে এইবোৰ নাই, নাই, মই ক'লা মাছ নাখাওঁ।
শিঙি মাছ উঠিব, বটীয়া মাছ উঠিব, ধৰি লোৱা তেনেকুৱা ক'লা ক'লা মাছবোৰ উঠিব।
উম, দুই ইমান পিছল পিছল মাছ নাখাওঁ। মোৰ সেইবোৰ অভ্যাসেই নাই, মানে, তাকে বতৰটো ইমান বেয়া হৈ এই বৰষুণ দিব, এই ৰ'দ দিব, উপায় নাইকিয়া যে পথাৰত থাকিলে ভাল হৈছে বাৰ
পথাৰত থকা বতৰ আৰু দেই মানুহক
অ', এইকেইদিন পথাৰত যোনে যোনে মাতি ৰুইছে, ধুনীয়া বতৰ পাইছে, আমাৰাহে কি হয়গৈ জানো? আমি মাটি ৰোৱা দিনাখন ৰ'দ দিলেহে ভাল পাম আৰু।
আমাৰ মাটি ৰোৱালৈ ঢেৰেকণী বিজুলী মাৰিব।
তাকেহে পাই, কি হয় জানো পাই? কালি এঘণ্টা ঢালিছে, ঢালি লৈ পেলাই, আকৌ ৰাতি গুম গুমাইছে দি নতুনকে যে বৰষুণ দিবলৈ ধৰিছেহে তেনেকুৱাকে আহিছে, সেইফালে কেনেকুৱা আছিলে?
আমাৰ ফালেও একেই।
অ', আমাৰ ভাত খাবলে মোৰ চাৰ্জিং লাইট তিনটা ফিটিং কৰি লৈছো তেতিয়াহে ভাত খাব পোৱা হৈ যাব।
মোৰ টৰ্চ লাইন মাৰি মাৰি, মোবাইলত টৰ্চ লাইন মাৰি মাৰি কেইটা খালোঁ আৰু।
মই ওচৰৰ ল'ৰা এটাক ভাত খাবলৈও মাতিছিলো। তাৰ পাছতে তোমাৰ ল মানে, ইটোও পোহৰ কম, সিটোও পোহৰ কম, তিনিওটা গোট খোৱাই লৈ পেলাই এ সেই চাৰ্জিং লাইট আছিলে, গোট খুৱাই লৈ ভাত খাইছ
মা চ'ব লাগিছিলে তেতিয়া ভাল লাগিলে
এ, মাছ আকৌ ন নো আকৌ
তে লাইনটো, তুমি লাইন যোৱা ভয়তে মাছ ননা।
এ, নহয় লাগিলে হ'ব নেদেখিলে কি হব?
তাকে মাছ নানা, চচমাযোৰ পিন্ধি লবা আকৌ। ন খাওতেনে চচমাজোৰ পিন্ধি ললে হ'ল
ই নামৰ মাছে পিটিকি পিটিকি আগ ধৰি চাই ল'ব লাগিব, কাঁইট গৈছে নেকি। মই তাৰ পাছতহে মাছ খাম। কিছুমানে যে মৰমৰকে চোবাই দিয়ে মই মাছ কেইটা চোবাবই নোৱাৰোঁ।
হেৰি তুমি আমাৰ ডাঙৰ আমাৰ আমাৰ ভতিজাজনীলৈ ফোন কৰিছিলানে আপুনি?
এ', আপোনোকৰ ডাঙৰজনীলৈ ফোন কৰিছিলো, তাৰপিছতে ফোনটো কিবা হেৰি নেটৱৰ্ক নাই। জেগাখনত
অহ!
গতিকে সোমোৱাগে নাইকিয়া।
অ', ৰিচিভো নকৰিলে মানে?
নকৰিলে, নকৰিলে।
অ', মই বোলোঁ কথাটো পাতিলে নে নাপাতিলে নে মই গমেই নাপালোঁ বোলো।
নাই পতা, নাই পতা। বাৰু, আছ হেৰি। এইটো কি আহিবচোন এদিন বা কেইটামানকে খাবলোকে। কঠালতটো আছে পকা নাই ভাদমহীয়া হ'বগে।
অ', অ'
সেই গতিকে এতিয়া কঁঠালটো খাবলৈ নামাটো বাৰ, আমেকে খাবহি।
হ'ব, হ'ব, ঠিক আছে।
অকণ অকণ লৈ আহিব টেঙাত আকৌ মিঠা ঢালিব লাগিব নহয়
উ টেঙা যদি মই নাযাাৱে নেকি
অ
মই এনে তাম তোমাৰ ভাাটো যাব
অ তম দটম আপুনি ভাড়া কৰি নাহিলো হ বাৰ ইফালে আহি থাকো ন উঠি দিব পাই যাবহি
অ ঠিক আছে বাৰু তুমি ৰাস্তালৈ ওলাই আহিবা আকৌ চিনি নাপাবও পাৰো তোমালোকৰ ঘৰৰতটো
অ অ মই ৰাস্তাতে আপুনি ফোন এটা মাৰি দেউ মই ৰাস্তাতে গৈ পাই যামগৈ
অ অ ঠিক আছে হ'ব
অ ঠিক আছে ঠিক আছে
অ
উ